হেল্ল'?
অ, কি কৰিছা?
এতিয়া ভাত খাই বহিছো দেই।
আচ্ছা, ভাত খালা ন?
খালোঁ খালোঁ খালোঁ।
কি চব্জি খালা হয়?
আজি দালি খালোঁ তাৰ পাছত কালিৰ মাংস অলপ আছিল বনাই থোৱা সেইবোৰ
অ আচ্ছা আচ্ছা।
তুমি?
মোৰো তেনেকে আৰু মানে কালি লগৰ কেইজনমান আহিছিলে ন তাকে সিহঁতে মানে মাং স আনিছিলে, ত' মাংস সিহঁতে বৰ বেছি তাক খাব নোৱাৰিলে বাৰু। উম। উম সেই তাকে থাকিলে অলপ তাকে মাংসৰ লগতে খাই দিলো আৰু ইমান একো বনাই নাথাকিলো হৈছে। অ আলু পিটিকা আছিলে আৰু।
হয় হয়, আলু পিটিকাটো খাই ভাল লাগে ন?
ভাল লাগে ভাল লাগে, বহুত খাইছিলো আগতে মানে হষ্টেলত আৰু কি ক'বা আৰু দেই হষ্টেলত থাকিছিলো ন এই বুধবাৰে, মঙ্গলবাৰে এইবিলাক আলু পিটিকা দিয়ে কেনেকুৱা খাওঁ আৰু।
অহ, কিচল আছে আৰু।
হা?
তুমি হষ্টেলত আছিলা তাৰমানে?
অঁ আছিলো আছিলো, হষ্টেলত আছিলোঁ এইটো হায় চেকেণ্ডেৰীটো আছিলে আৰু।
অ হষ্টেলৰ খানাবিলাক কেনেকুৱা লাগিছিলে?
নাই এনেকে বৰ ভালো নহয়, বৰ বেয়াও নহয় দেই, কি বুলি ক'ম আৰু কিন্তু দালিত টো দালিটোতো সদায় থাকে। সদায় মানে একেটা চব্জি খাই খাই খাই খাই খাই খাই মানে আমনি লাগি যায় আৰু। কেতিয়াবা ভাত - চাত খাবই মন নাযায়। হোষ্টেল বুলিলে তুমি জানাই দেখোন কেনেকুৱা চব্জিবিলাক দিয়ে?
অ আ হয় হয় আমাৰো একেই আমাৰ মানে মইতো হোষ্টেলত আছিলো ন।
অ।
এতিয়া মানে দাইলটো মানে দাইল বিচাৰি নাপাবা পানী পানী।
পানী মানে আমাৰ কি কয় জানা? এই হোষ্টেলবিলাকত মানে দুই নম্বৰ কাম কৰে আচলতে। পইচাটো লয় কিন্তু দুই নম্বৰ কাম কৰে কাৰণ কেলে দালিটোত দালিটো এক কুকাৰ বনাব আৰু মানে বনাই মেলি তাতে গৰম পানী মিক্স কৰি দিয়ে।
অ এইটোয়ে।
উম তাকে এনেকে খাওঁ আৰু কিনো কৰিবা হয় উপায়তো নাই। পইচা - পাতি ইমান দি মেলি খাইছিলো আৰু তথাপিও ভালকে খাবলৈ নিদিয়ে আকৌ।
বাদেই দিওঁ।
উম! এ হোষ্টেল বিলাক তেনেকুৱাই আচলতে মানে এতিয়া বিজনেছ নিচিনাই হৈছে আৰু।
মানে প্ৰাইভেট হোষ্টেল আজিকালি মানে চিনিয়ৰ ছেকেণ্ডেৰী স্কুল মানে পঢ়াটো মানে একদম বিজনেছেই হৈ গ'ল আৰু।
অঁ! আচলতে মানে বিশেষ কে ক'বলৈ গ'লে বিজনেছৰ ক্ষেত্ৰত আটাইতকৈ প্ৰফিট আছে শিক্ষাটোতে মানে স্কুলবিলাক এইবিলাক হোষ্টেলবিলাক মানে এইটো এটা বিজনেচ‌ইটো আচলতে।
হয়-হয়। এতিয়া বৰ্তমানতো সামাজিক মাধ্যমতো এনেও মানে পঢ়াৰ বিজনেছ চলে মানে। কচিং হিচাপে ধৰা তোমাৰ
তাকে-তাকে, তথাপিও ভা অঁ! পইচাটো আহি গৈছে মানে সেইটোৱে আৰু আচলতে আৰু কিন্তু আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠানবিলাককো তেনেকুৱাবিলাক অলপ ভাল আৰু শিক্ষাটো কাৰণ কেলৈ তাত পইচা পাতিটো বেছিকে লয়। ত কিবা এটাতো শিক্ষা ভালকে দিব লাগিব ন সেইকাৰণে একপক্ষে ভাল বুলিও ক'ব পাৰি আচলতে একপক্ষে মানে বহুত গুণেই ভাল কিন্তু পইচা পাতি আমাৰ দুখীয়া মানুহ বিলাকৰ কাৰণে সিমান এটা হেৰি নহয় আৰু পইচা পাতি না থাকে ন। পঢ়িবলৈ দিবলৈ অসুবিধা হয় তেনেকুৱা আৰু।
হয়-হয়।
উম! কিনো কৰিবা হয়? উপায়টো নাই হা
তুমি হোষ্টেলত কেইবছৰ থাকিলা?
মই নাইন, টেন, ইলেভেন, টুৱেলভ থাকিলো দেই তাৰ পৰা আকৌ কি ক'বা আৰু ডিগ্ৰীটোতো গৈছিলোহে আকৌ হোষ্টেলত। কিন্তু বৰ বেছিদিন থাকিব নোৱাৰিলোঁ এমাহমান থাকিলো চাগে তাৰ পৰা ইমান এটা মানে মনতো ভাৱ আহিলে যে হোষ্টেলত সৰুৰ পৰা হোষ্টেলত থাকি-থাকি এতিয়াও যদি হোষ্টেলত ডিগ্ৰী লাইফটো যদি অলপ এনজয় কৰি নলওঁ হোষ্টেলৰ লাইফত যদি বন্দী হৈ যাওঁ। মানে মোৰ কোনো অস্তিত্বই নাথাকিব মানে মোৰ কলেজ পঢ়াত তেনেকুৱা ধৰণৰ ভাবি মেলি ওলাই আহিলো আৰু। এ এনেকে থাকিবলৈ ইচ্ছা নগল আৰু মানে অ। তুমি কিমান বছৰ থাকিলা?
মই দুবছৰ।
আচ্ছা
অঁ-অঁ! ডেইলী অঁ! ইলেভেন আৰু টুৱেলভ।
আচ্ছা! ক্লাছ টেনত কচিং-চচিং নকৰিলা নেকি হোষ্টেলত ক'ৰবাত?
কচিং কৰিছিলো-কৰিছিলো অ কৰিছিলো-কৰিছিলো।
উম! তাকে আমাৰ আকৌ কৰোণা আছিলে ন তেতিয়া।
অঁ! এইটো কৰোণা বেষ্টৰ মানে মেট্ৰিক পাছ কৰিব লাগিব। মেট্ৰিক মানে দিবই নোৱাৰো আমি প্ৰথম জীৱনৰ মানে
অঁ! মানে ফাৰ্ষ্ট এক্সপিৰিয়েন্ঞ্চ আমি। মানে কি বুলি ক'ম আৰু সৰুৰ পৰা মানে মা-দেউতাই মেট্ৰিক দিব ল'ৰাজনে মেট্ৰিক দিব, মেট্ৰিক দিব সৰুৰ পৰা আমিও ভাবো মেট্ৰিক দিম কেনেকুৱা। মেট্ৰিক মানে কেনেকুৱা গম নাপালো আচলতে আমি।
হয়-হয়।
কি বুলি ক'ম আৰু আমাৰ মানে কপালখন ভালেই নে বেয়াই নে একো ধৰিবই নোৱাৰিলোঁ।
হয়, হয়।
মানে কিছুমানৰ কাৰণে ভাল আৰু কিছুমানৰ কাৰণে বেয়া আ যাক ভাল ভাল পাৰ্চেণ্টেজ দিছে বা কিছুমান বহুত গেধা গেধা ল'ৰা বহুত পাৰ্চেণ্টেজ পাইছে। পাই মেলি আৰু বহুত উৎপাত সিহঁতৰ আমাৰতো নাই সিমানটা নিদিলে। ক'বলৈ বেয়া লাগে মই
আমাৰ
দিয়া হ'লে আৰু অলপ পালো হ'লে যেন লাগে আৰু।
আমাৰ মানে মেট্ৰিকৰ মানে চাৰ্টিফিকেটখন মানে একদম ভেলু নথকা কৰি থ'লে।
অ', ভেলু নথকা হৈ গ'ল আচলতে অ' সেইটো হয় বাৰু।
হয়।
তাকে, তাকে। মানে আমাৰ ক্ষেত্ৰতে চব নতুন নতুন এক্সপেৰিয়েঞ্চবিলাক কৰে আৰু সিহঁতে মানে। এক্স হয় নাই? এতিয়া আছে তোমাৰ নিউ এডুকেশ্যন পলিচি এফ ওৱাই ইফ জি পি। সেইটো ক্ষেত্ৰতো এতিয়া আমাৰ মানে কি বুলি কওঁ আৰু শিক্ষকসকলেও ইমান নাজানে যে মানে চাৰি বছৰ পঢ়িব লাগিব নে নালাগে ল'ৰা ছোৱালীবিলাক। তোমাৰ এতিয়া কলেজতে ধৰা কিমান মিটিং দিছে তথাপিও মানে সঠিকে মানে সিহঁতে কৈ দিব নোৱাৰে যে তোমালোকে যে চাৰি বছৰ পঢ়িবই লাগিব বা তিনিবছৰতে সমাপ্ত মাৰিলে একো নাই চাৰ্টিফিকেট কেনেকুৱা ধৰণৰ প্ৰদান কৰিব। বা সেইবিলাক মানে ইমানকে সঠিক নাই। আচলতে আমাৰ শিক্ষা মানে চিষ্টেমটোৱে মানে কি হৈ গৈছে মানে চম্ভালি নাজানিছেনে আমাৰ অসম চৰকাৰে নে কিয়ে নে তেনেকুৱা ধৰণৰ লাগিছে আৰু।
অ', সেইটোয়ে হয়।
আচলতে মোৰ মতেতো এইটো এটা বিজনেছ মানে বিজনেছ নহয় বাৰু। এইটো তাৰ মানে এইটো কি বুলি কম আৰু আমাৰ নিবনুৱা সমস্যা টো ৰোধ কৰা এটা উপায় বুলি ভাবিছে সিহঁতে যে আচলতে। আমাৰ মানে নিবনুৱাবিলাকে চাৰি বছৰ ডিগ্ৰীটো দি কি কৰিছে সিহঁতে মানে নিবনুৱাবিলাক কম কৰিছে মানে ল'ৰা ছোৱালীবিলাক আৰু বছৰ পঢ়ি থাকক। যাতে নিবনুৱা হৈছো বুলি মানে ৰাজপথত ওলাই নাহক প্ৰতিবাদ নকৰক তেনেকুৱা ধৰণৰ বিলাকে ভাবে আৰু ন সিহঁতে চৰকাৰে সেইটো ভাবিয়ে মানে আমাক শিক্ষা পলিচিটো মানে এইটো চাৰি বছৰ কৰিছে হয় নাই?
হয়, হয়।
ন তুমি কি বুলি ভাবা?
সেইটোৱে মই এইটোৱে ভাবো।
উম। তাকে কিনো কৰিবা অ' উপায়তো নাই। তাকে
অ'।
হা তুমি পঢ়িবানে আৰু চাৰিবছৰ নে তিনিবছৰতে সামৰণি মাৰিলা আৰু?
নাই মই এতিয়া আই টি আই কৰিম আই টি আই মানে লাইন তো এডমিশ্যন কৰিলোঁ হ'লে আই টি আইত।
আৎচ্ছা আৎচ্ছা আই টি আই কৰিবা ন।
ডিগ্ৰিনো কৰি আৰু কিমান কি কৰিম আৰু লাভটোতো দেখা নাই একো।
লাভটো নাই প্ৰফিত টো মইও নাই দেখা তেনেকুৱাকে একো। এইটো মানে এ- কি বুলি ক'ম আৰু যোনফালেও আন্ধাৰ আন্ধাৰ যেন দেখিছো মই যিবিলাক মানে আমাৰ ভৱিষ্যত। কি হব গৈ আছে কি কৰি আছো? একো মানে ধৰিব পৰা নাই মই এতিয়া বৰ্তমান।
অঁ, কি বা হয় ন?
অঁ ভৱিষ্যত অন্ধকাৰ পথলে গৈ আছে যেন লাগিছে আমাৰ।
হয় হয়।
কিনো কৰিম উপায়টো নাই। উম তথাপিও আৰু তেনেকে পঢ়ি শুনি মেলিটো নপঢ়িলেও নহ'ব আজিকালি দেখিছাই তুমি সমাজত- যিমানে পঢ়িবা সিমানে উচ্চ আসন পাবা।
সেইটো হয় বাৰু।
সন্মান বোলা বস্তুটো পাবা মানে এতিয়া ধৰা, তুমি- একেলগতে তোমাৰ লগৰ এজন আছে বা তুমি পঢ়িছা লগৰজন নাই পঢ়া। তোমাক কিন্তু মানুহে ভাল দৃষ্টিৰে চাব, কিন্তু লগৰজনক নাচাব নহয়।
হয় হয়।
হয়, তুমি নিজে দেখিছা নিজৰ আমাৰ সমাজখন কেনেকুৱা?
তেনেকুৱাই আৰু।
উম, আৰু বা নপঢ়িলেও বাৰু কিবা এটা যদি লাইফত মানে- ডাঙৰো যদি কিবা এটা ছাকচেছ কৰিব পাৰে তেতিয়াবা বেলেগ কথা।
অঁ' হয় হয়।
অঁ' আমাৰ এতিয়াতো ভাগ্যও থাকিব লাগিব ন' তেনেকুৱা ধৰণৰ কৰিবলৈ।
হয় হয়।
উম' এ কিনো কৰিবা আও উপায়টো নাই।
হয়।
উম'
বাকী আজি ক'তো নোযোৱা নেকি?
তাকে, আজি মানে তোমাক তাৰ কাৰণে ফোন মাৰিছিলো কৰবাত যাবা নে কি বুলি? এহঁ কিবা এটা কৰিব লাগে আৰু যাব লাগে যোৱা যদি নে কি? না-
আজি মানে পথাৰ ফালে যাওঁ হ'ব নহ'লে।
পথাৰ ফালে ন।
অ নদী কিনাৰত বহি লওগে অলপ ভাল লাগিব।
তাকে, পথাৰত কৈ নদীৰ ফালে মানে- ভাল লাগিব এই আমাৰ এইপিনে, ঘাগৰি পিনে।
হয় হয়।
বাকী লগৰবোৰকো গ্ৰুপত মেছেজ এটা দি দিব লাগে ক।
দিব দিব লাগিব দিব লাগিব।
অঁ' মেগি চেগী বনাই খাওঁগে নহ'লে কিবা বনাই খাওঁগে আৰু ঠাণ্ডা চাণ্ডা খাওঁগে।
গাহৰি মাংস লৈ যাওঁ নহ'লে।
গাহৰি তাকে, গাহৰিটো এতিয়া আজি পাম নে?
আমাৰ ঘৰৰ ফালে বেচিছে আজি।
বেচিছে ন'।
পাই যাম।
তাকে তাকে গাহৰিটো পিছে কেনেকুৱা আছিলে আকৌ কালি মানে গাহৰি আনিলোঁ হা।
অ'হ।
ছালতো বহুত ডাঠ আছিলে এইটো বুঢ়া গাহৰিয়ে আছিলে না কিয়ে না। বয়স হ'ল চাগে গাহৰিটোৰ ইমান এটা ভা ভাল নালাগিলে মানে আকৌ।
হয় হয়।
উম মেগী চেগী খালে বেছি ভাল লাগিব চাগে আচলতে, ঠাণ্ডা লৈ।
হয় হয়।
স্প্ৰাইট স্প্ৰাইট ক'ক' কলা এইবিলাক লৈ বা।
ভাল লাগিব ন'।
উম, তাকে বহুত দিন লগৰবিলাক একেলগে যোৱাও নাই। ফটোখনো মাৰিব মন গৈছে বাৰু ইনষ্টাগ্ৰামত প'ষ্ট কৰিবলে।
বা তুমি বহুত পোষ্ট কৰা নেকি ইনষ্টাগ্ৰামত ফটো।
নাই নাই কেতিয়াবা এনেই লগৰ বিলাকৰ লগত গ'লে আকৌ কেতিয়াবা এখন উঠো আৰু ফটো তাকে সেইখনে। পোষ্ট কৰো কেতিয়াবা বা কেতিয়াবা ষ্টোৰি এটা লগাবও মন যায় আকৌ ন' এইবিলাক।
হয় হয়।
আজিকালি নো সমাজিক মাধ্যমনো কি আৰু।
হয় আৰু। চবকে মোহি থৈছে বুলি ক'ব লাগিব।
উম। মানে সামাজিক মাধ্যমত যিমানে এক্টিভ থাকিবা তোমাক সিমানে মানুহে চিনি পাব বা সিমানেই লগৰ বনিব তোমাৰ।
অ' হয়।
উম। তুমি পিছে এই ইনষ্টাগ্ৰাম চিনষ্টাগ্ৰাম এইবিলাক চলোৱা নাই।
মই এনেই বেছি ইমান নাচাওঁ পোষ্ট - চষ্ট নকৰোঁ এনেই ৰিলবোৰ চাই থাকোঁ আৰু মাজে মাজে।
অ ৰিল টোনো মোৰ হয় এনি টাইম ৱাই বোলো কি কবা আৰু। ৰিল চাই থাকো চাই থাকোঁ দিনতটো মানে ৰিলে চাই থাকোঁ চাই থাকোঁ চাই থাকোঁ চাই থাকোঁ চাই থাকোঁ। কি কবা আৰু দিনটো এনেই যায়গে আৰু। ৰিল চাই চাই চাই চাই গোটেই দিন ৰাতি একাকাৰ কৰি দিছো আৰু।
মানে আধা মোৰ মানে দিনটো আধা মানে আধাতকৈ বেছি লাগে তাৰ মানে ৰিল।
অ' মানে। ইনষ্টাগ্ৰামটো উলিয়া আজি কিমান আছে পাঁচ ছয় বছৰ হোৱাৰ পৰা মানে ৰিল চাওঁতে। মানে ইনষ্টাগ্ৰামটোটে মোৰ। আঢ়ৈ বছৰমান দিয়ে দিলোঁ নেকি পাঁচ ছয় বছৰ বা আগৰ পৰা। হুহ।
দিলা ৰে।
অকল শুৱতে বাচি যায় মানে ইনষ্টাগ্ৰামটো যে। উম
বাকী এইটো ফেচবুক এইবোৰ নোচোৱা নেকি।
ইউটিউবটো চাওঁ কিন্তু ফেচবুকটো বৰ বেছি এটা চোৱা নহয় আকৌ। ফেচবুক আগতে চাইছিলোঁ ইনষ্টাগ্ৰামটো ওলোৱাৰ আগত ফেচবুকটো।
হা হা
ইনষ্টাগ্ৰামটো। যেতিয়া নাই উলোৱা আছিলে ন মানে প্ৰথমটো ফেচবুকটো আহিছিলে তেতিয়া মানে ফেচবুক পুৰা চলিছিলে। এতিয়া ফেচবুক চাইছিলো ফেচবুকত পোষ্ট দিছিলো এই তাৰ এতিয়া একাউণ্ট বিলাক হেৰাই গ'ল আৰু এইবিলাক।
হয় নেকি?
অ আগতে লগৰবোৰ মেছেজ কৰো কথা পাতো ফেচবুকত মানে, মানে ফেচবুকত বা মেছেজ কৰি বা কথা পাতি বহুত ভাল লাগিছিলে আচলতে তেতিয়া যে, মানে সেইবিলাক দিন বিলাকে মানে মধুৰ আছিলে আমাৰ জীৱনৰ আটাইতকৈ।
হয় হয় হয়।
উম তাকে, বাৰু এতিয়া ৰাখিছো দিয়া গা পা ধুগে কৰবাত,